আৰু
শুনিছা?
অ', শুনিছো, কি কৰি আছা?
এ এইফালে ওলাই যাবলৈ ওলাই আহিছিলো তাত তেতিয়া তোমাৰ ফোনটো আহিলে ৰিচিভ কৰিলৈছো তাত মোৰ লগত কথাটো পতা হ'লে যাওঁ আৰু ওলাই মেলি।
ভাত পানী খালা নে?
ভাত পানী এই, মায়ে বনাই আছে খাবলৈ মাতিছে তাকে খাবও যাওঁ ৰ'বা একেবাৰে মানে। মোৰ লগত কথা পতা হ'লে খাই বৈ একে ধুনীয়াকে ওলাই যাওঁ আৰু।
উম, উম,
উম, পিছে কম্পিউটাৰ ক্লাছ কৰি আছে নে নাই?
কম্পিউটাৰ, গৈ আছো কম্পিউটাৰ ক্লাছ কিন্তু আজি মানে দেওবাৰ আজি বন্ধ হয় এতিয়া কাইলে সোমবাৰ কাইলৈ আকৌ আছে।
কাইলৈ আকৌ আছে ন'?
অ', অ, কাইলৈ মানে মোৰ কম্পিউটাৰ ক্লাছো আছে এইফালে ইণ্টাৰ্নশ্বিপো আছে এইফালে বহুত কাম কামো আছে সেইকাৰণে মানে আজি অলপ ফ্ৰী আছো।
ভালে মানে কি হয় জানা, আমাৰ ল'ৰা মানুহ যে বহুত কাম উলাই যে সেইকাৰণে মানে ফ্ৰী থাকিব টাইমে মিলাব নোৱাৰি।
অ',
হয় নহয় ক?
অ',
আৰু নেটৱৰ্কে যি ইসু হৈছে আজিকালি মই ভালকৈ মোবাইলটো চাবলৈ ঘৰত বহি পেলাই।
অ', নেটৱৰ্কৰ বহুত
এয়া, কিয় ইমান হৈছে গম পোৱা নাই। কিয় ইমান ইছু আছে গম পোৱা নাই মানে ভালকৈ মোবাইলটো চাবলৈও মানে মন নোযোৱা হৈ গৈছে৷
অ কিয় বা এইতো ইমান ইছু হৈ আছে মোৰতো বাৰু জিঅ' জিঅ' ত অলপ বেছি এপ মানে প্ৰব্লেমটো দি থাকে নেটৱৰ্কৰ৷
উম
অ', এয়াৰটেলটো ভাল অলপ এয়াৰটেল অলপ নেটৱৰ্কতো বেছিকে পায়।
অ', ঠিকেই আছে বাৰু দে, অ, তোমাৰ লগত এটা বিশেষ কথা আছিলে শুনাচোন।
অ', কোৱাচোন?
তুমি হেৰি খুলিবা নেকি এগ্ৰিকালচাৰ, সেইটো কি বুলি কয় উম, অ প্ৰাকৃতিক ভাৱে যে প্ৰাকৃতিক ভাৱে যে কৰা ফ্ৰাম খুলিবা নেকি?
অ ফাৰ্ম মান মৰ্গীৰ ফাৰ্ম নে কি?
মানে প্ৰাকৃতিক ভাৱে মানে গোটেইখিনি বস্তু মানে চব প্ৰাকৃতিৰ লগত জড়িত হ'ব ধৰা আমি হেৰি মুৰ্গী পুহিলো মুৰ্গীৰ পৰা যোনখিনি মানে হেৰি ওলাই লেতেৰা বস্তু ওলাই এই ধৰ মাছে খালে৷
অ-অ তেনেকু অ-অ তেনেকুৱা খুলিলে ভাল কাৰণ আমাৰ তুমি জানাই আমাৰ পুখুৰী আছে এতিয়া যি মুৰ ফ্ৰাম খোলো মুৰ্গী ফাৰ্মৰ বস্তু অকমান লেতেৰা পচা পুখুৰী দিলে পুখুৰীৰ মাছিলাকে খাব তাৰ কাৰণ আকৌ একচট্ৰাকে দানা খেল কিনিব নালাগে৷
এয়া আকৌ আমি মুৰ্গীটো লোকেল মুৰ্গী ৰাখিম বুলি ভাবিছো লোকেল মুৰ্গী নে হাহ পুহিলে বেছি ভাল হ'ব কোৱাচোন?
নাই-নাই তুমি যদি হাঁহ পোহা হাঁহ-হাঁহ ৰ কাৰণে তুমি এতিয়া হাহ পহিলে তুমি অকল ৰুমত বন্দী কৰি ৰাখিলে নহ'বো হে৷ আৰামত বন্দি কৰি ৰাখিলে নহব হাঁবিলাকক তোমাক পুখুৰীত এৰিব লাগিব এতিয়া পুখুৰী ত আমাৰ বহুত মাছ আছে৷ মাছবোৰো খাই দিব আৰু বেয়া হৈ যাব মাছবোৰ সেইকাৰনে হাঁহ পহিলে অলপ দিগ দিগদাৰ হ'ব হা মুৰ্গী পৰিলে বেছি ভাল হ'ব৷
অ অ সেইটোৱে আকৌ হাঁহটো ধৰ পানীত এৰিবই লাগিব৷
অ এৰিবই লাগিব অ৷
উম এতিয়া যদি মই ভাবিছো উপত যদি চাঙ এখন দি পেলাই যদি আমি যদি মুৰ্গী ফাৰ্ম খুলিব পাৰো নেকি তেতিয়া আমাৰ লাভ এটা হ'লহতেন কিন্তু ন?
অ হ'ব- সেটোও হব৷হ'ব ক'ত খুলিম বুলি ভাবিছা হেইতো কবানেকি?
এইটো আমি কি কৰিম জানা এনেও একে মানে হেৰি অংশত শুনিম বুলি ভাবিছো৷ কতো জন্তু মানে একেবাৰে মানে মাজত নুখোলো মাজত খুলিলে কি হব তুমি যেতিয়া মাছো ধ হেৰি কৰিবলৈ হ'ব সিচিব হ'ব বা মাছ
মাজত খুলিলে মাছবোৰ ধৰিলে বহুত দিগ্দাৰ হব৷ এটা চাইডত খুলিব লাগিব অ-অ একে চাইডত অ চাইডতে খুলিম৷
পুখুৰীটো চাৰি-চাৰি ভাগৰ এভাগ অংশত খুলিম বুলি ভাবিছো বস্তুটো বেয়া হৈছে নেকি?
অ নাই-নাই এটা চুকত খুলিলে তেতিয়াহ'লে তাৰ পৰা যিমান বস্তু হ'ব আমি একদম চব আঁতৰাব পাৰিম ভালকে আৰু গাড়ী চাৰিও থব পাৰিম আৰু পুখুৰীৰ কাৰণে ইমান অসুবিধা নহয় সেইকাৰণে এটা ছাইডত খুলিম এটা চুকত খুলিম নে কি কোৱা?
অ চাইদতে খুলিলে বেছি লাভ হ'ব সেইটো কাৰণে মই ভাবিলো কথা ত কিন্তু আমি মই ভিবিছো ই মইনে ভাবিছো প্ৰথমে গোতেই পুখুৰিতো ওপৰে মই চং এখন পাতি দেখিছিলে ফাৰ্মটো খুলি দিওঁ তেতিয়া মই বাৰতে খুলাত খুলি দিম মাছ খিনিও পুহি দিমহে যদি যেতিয়া মাছখিনি
ৰবা
এনেখুনা মাছখিনি যেতিয়া ধৰিব হব
উম
তেতিয়াতো আমি ধৰিবা কেনেকে পুখুৰীতো সোমাই পুখুৰী যাই পেলাই ধৰিব লাগিব ন মাছ৷ ভিনি তা তাৰ কাৰনেতো দিগদাৰ হৈ যাব৷
ধৰা পৌটিক ধৰিব তাৰ কানে
সেইকাৰণে ভাবিলো বোলো নাই এটা অংশতে খুলো নেকি মানে পুখুৰী মানে একে চুকা চুকে কাণে।
অ এটা অংশতে খুলিব লাগিব ধৰা এটা চুকত
অ
অ লাষ্টতৰ পিনে যাই এটা চুক লৈ ললো সেইটো চকতে আমি খুলিলো পাম্পটো৷
এইটোয়ে তোমালোকৰ পুখুৰীত পদুম ফুল ফুলে নেকি পদুম চদুম ফুল?
পদুম ফুল নাই পদুম ফুল নুফুলে মানে পথাৰত ফুলে পথাৰত যেতিয়া পানী আহে নদীৰ পানী আহে-আহে তেতিয়া মানে ফুৰিছিলে কিন্তু পুখুৰীত ফুলা নাই৷
এইটো পদুমফুল নহয় নেকি এইটো ভেট ফুল ফুলে নেকি?
অ এইটো ভেটফুল অ সেইটো ভেটফুল হয় তই থিকেই কৈছা
কি হয় জানা ভেট ভেট ফুলৰ যে শিলিখু খাই পাইছা শিলিখু যে কয় যে
অ অ অ
ত পাবাই সেইফালে তোমালোক শিলিখু মাটি খান্ডিলে যে ওলাই শিলিখু এইটো মজা লাগে খাই পেলাই এদম তুমি কেঁচাও খাবা পাৰা সেইটো পুৰিও খাবা, পুৰি খাইটো বেছি ভাল লাগে।
মই বাৰু এইটো মানে বেছি মোৰ তাত মানে ইমান ভাল নালাগে কিন্তু মানে খাইছো সেইটো ক'ব পাৰিম খাইছো মানে পুৰিয়ে খাইছো।
সেইটো কি হয় জানা সেইটো শিলিখুটো তুমি সেকে মানে যেতিয়া মানে হেৰি ভেট ফুলটো গুটিটো আহি পেলাই পৰে, তাৰপাছত ভেট ফুলতো ধৰে পানী থাকোতে যে ডাঙৰ হয়।
অ
তাৰপাছত এই ডাঙৰ হোৱা ভেটফুলটো একে হেৰি কি হৈছিলে এই গুটিটো মানে হেৰি ডাঙৰ হৈ পেলাই মানে হেৰি হৈ যায় গছ গজে, গছ গজে আৰু- অ সেইটো তুমি ভেট ফুলটো যদি তোমাৰ যদি খেতিৰ পা যদি নোলোৱাহে হয় ধৰ তুমি এক বছৰ ইয়াত খেতি কৰা নাই
উম
যেতিয়া পানীটো আহিব সেই গুটিটো ফুলি আকৌ হেৰি হৈ যায়, ফুলি ভেদ ফুল হৈ যায়।
ভেটফুল হৈ যায় অ। আমাৰ ফালে ভেটফুল বহুত হয়।
এ অ তোমালোকৰ সেইফালে মানে গুটিটো আছে ভেটফুলৰ বুজিছা, মানে মাটিত গুটিটো থাকি যায়
অ থাকি যায় অ বহুত হয় একদম পথাৰতো যে একদম পুৰা ভেটফুলে ভৰি যায়।
উম ভেটফুলৰ মালা বনাব জানা নাই? এই যে সেইটো ভেটফুল ঠাইডাল মালা এটা বনাই যে,
অ অ মালা অ অ বনাইছিলো তেতিয়া অলপ স সৰু আছিলো তেতিয়া মানে বহুত জৰ আছিল এইবোৰ ভেটফুল আনি কিনি খেলিছিলো
এ এতিয়া ক'ত এইবিলাক মন যাব কোৱাচোন পানীত নামি পেলাই ভেট ফুল কোনে আনিবগৈ।
অ এই আৰু পেট আহিছা অ শুনি আছো বেদ খাই পাইছে কেতিয়াবা
উম ভেটফুলটো
না ভেটফুলটো নহয় বেড টো বেড
হে?
উম পেটফুলৰ পিছত যিটো মানে অ অ অ সেইটো
এইটো এবাৰ মই হেৰি কি আছিলে এই এগ্ৰিকালচাৰ কাৰণে কৈ আছিলো বুজিছা এফালে
অ অ
মানে তেতিয়ালৈকে আগতে মানে দেউতাই আনে তেতিয়া প প পৰিণত নহয়তো মানে সৰু সৰুতে ভেট ফুলবিলাক আগতে মানে মই কম মাছ ধৰিবলে সৰু থাকোতে ভেদ ফুল লৈ আহিব বুলি তেতিয়া লৈ আহে ম‌ই সৰু সোৰা টাইমত মোক সদায় প্ৰতিবাই আহে সেইটো খাওঁ। সেইটো মানে একে বালি বালি লাগে খাই পেলাই গম পাইছা।
অ এইটো অ খাইছো মই আৰু অ বালি বালি লাগে অ
তাৰপিছত এইটো শুনা তাৰপিছত এদিন মই মানে এই মাজতে দুই বছৰ মান আগতে এগ্ৰিকালচাৰ কাম বছৰ আগত এগ্ৰিকালচাৰ কাম কৰিছিলো পানী আহোতে
অহ
তাৰপিছত মই মানে এটা জেগাত মানে হেৰি কি আছিলে চাৰ্ভে কৰিব গলো হা, মানে পথাৰত চাৰ্ভে কৰিব লাগে যে এইটো কমত
অ কোৱা শুনি আছো।
তাচত চাৰে ক, চাৰ চাৰ্ভে কৰিব গ'লো। চাৰ্ভে কৰিব যাওঁতে মানে কি হ'ল ভেট ফুলটো মানে হেৰি কি আছিলে ভেট ফুল এইযোৰ গছ এজোপা পালো চাইছো ভেট ফুল মানে একে মানে অকল যোনটো মানে তাৰ ভিতৰত যে সেইযোৰ ভেট ফুল ভেট বুলি যে কয় যে
অ বেক অ৷
পুলটো নাই অকলে মানে তোমাৰ হাতৰ মুঠি হাতটো মুঠি মাৰিল যিমানটো ডাঙৰ তোমাৰ হ'ব মুঠিটো
উম
তিমানতটো - তিমানটো মানে ভেটেই লাগি ফুৰিছে মানে পানী উপঙি আছে।
অ তাইটো আমাৰ হালে বহুত হয়।
উম।
কিন্তু তুমি ৰুটিটো যেতিয়া পৰিণত হ'ব। তেতিয়া খাই চাবাচোন তুমি আখৈ ফুৰিয়াই খাবা তেতিয়া মজা লাগে আৰু ভাল লাগে খাই৷
অ তেনেকুৱাকে বাৰু খোৱা নাই, খাব লাগিব এদিন।
উম। মই এই ভেটফুলটো আনি পাই ৰ'দত শুকাইেলাই যেয়া আখৈ ফুটাই খাইছিলো ন, ধুনীয়া লাগে ম কৈছ নহই খাই তোক তুমি ক'বা খাই পেলাই মোক। খাই পেলাই
অ অ এইবাৰ হ'লে এইবাৰতো পানী আহি আছে। পানী হলে হ'ব ধৰা তিনি চাৰি তি দুই তিনি মাহ মান। থৈ যাব তেতিয়া খাম বাৰু।
কাম মানে কি আৰু যেতিয়া যোনটো মানে পৈণতটো ল'বা‌ বুইছা, মই যদি পৈণতটো নোলোৱা তুমি
অ।
তেতিয়া মানে তোমাৰ আখৈ নুফুতে পৈনতটো কেনেকুৱা যায় মানে পৈণটো পুৰা তোমাৰ মানে একে তোমাৰ এনেইতো ফুলটো ফুল থাকে ন?
অ ফুল টো পাতি থাকে।
তোমাৰ সেই পৈণতটো কি হয় গোটেইটো মানে সেউজীয়া হৈ মানে এটা মানে বলৰ নিচিনাকৈ খালি চাৰিটালত লাগি থাকে।
উম
সেইটো দেখা পাইছা নাই তুমি এনেই? হে?
দেখিছো-দেখিছো।
অ আৰু পদুম ফুলৰতো জানাই চ চক্ৰ নে কি কয় যে সেইবোৰ খাইত আৰু ভাল লাগে।
অ অ।
চক তো, মই আজি লকে মই আজি লকে খাই পোৱা নাই গম পাইছো। ইমান সৰু-সৰু দেখি থাকো সেই দেখাই নাই খাবলৈটো।
ময়ো খালি শুনি থাকো, খাই ভাল লাগে কিন্তু মইয়ো খোৱা নাই।
কিন্তু পদুম আমাৰ যে এইফালে যে পদুম পুখুৰী যে
অ পুদম পুখুৰী৷
তাত সেইদিনাখন আমাৰ এইখন যে আছিলে, যে ৰেষ্টুৰেণ্ট এখন যে কিবা লেক হাউচনে কিবা যে
অ লেক হাউচ লেক হাউছ।
অ তাত মানে হেৰি তাৰ কিনাৰ মানে মই দিন তাত মানে, খাব গৈছিলো বুইছা? মানে কিবা ভোক লাগোন তে।
অ।
তাৰ মই এই বাহিৰ বহি চাইছিলো তেতিয়া, মানে চফ বিলাক পোৰা ওলাই দেখি আছো মানে, পোৰা পৈণত হৈ আছে তে আনিব যাব কেনে তাত ইমান পানী দ হৈ আছে।
অ ইমান পানী আৰু তাত তোমাৰ লেতেৰাও আহে তো।
অ কি কলে, তেওঁ হয়ে নেকি মানে চব লিটা তাতে পেলাই নেকি?
অ লেতেৰাবোৰ আহে তো। তলত যে ড্ৰেইন চেইন থাকে, ড্ৰেইনৰ লেতেৰাবোৰ ড্ৰেইনে তাত আহি কেনে পৰে।
কি কোৱা তাত যদি সে হেৰি হৈ যায়, হৈ যাব পিঠি খন।
অ', এইটোৱেই যে অ, বহুত লেতেৰা আহে তাত।
উম, তাৰ মাছখিনিত ধৰিয়েতো মানুহক বেছি পেলাই খাই, হয় নে নাই কোৱা?
অ খাই-খাই। ঠিক আছে মানে, জিতি মাছ খাব নালাগে।
অ আৰু কি আছিলে ৰবা এই মাছ আমি যে আগতে যে ফ্ৰি পাৰ্কখনত যে বহিছিলো কলেজত স্কুলৰ দিনত
অ ফি পাৰ্ক অ-অ মনত আছে অ।
তাত কিন্তু তাত কিন্তু মাছ কিন্তু বহুত ওলাই ন?
অ', এইটো এই কি মাছ কয় কাৱৈ মাছ নে কি কয়, কাৱৈ মাছ বহুত আছে তাত।
বা আমি এবাৰ যদি নিজে বহি থাকোতে দেখা নাছিলোঁ?
অ', যাক যাক অ,
মোৰ তাত ফটো এখন আছে নেকি, আমাৰ-আমাৰ এই লগৰ ফটো এই কেইখন মানে আছে ফ্ৰী পাৰ্কত বহি থকা, বুজিছাঁ নে?
অ', মোৰ তাতো ফটো কেইখন আছে অ,
অ', বেছি তিনি চাৰিখন মান আছে নেকি?
অ', সেই দিনবোৰ এতিয়া বহুত মনত পৰে ন'।
অ', মই তেতিয়া মোক চালা এতিয়া মোক চালে মই যে নিজে চিনিয়ে নোপোৱা হৈ যায় কিন্তু মই আছিলো বুলি।
অ', অ, কিন্তু আগাৰ দিনটো কিন্তু আম, কিমান ভাল লাগিছে আমি যে কৈছিলো আৰু।
উম, বহি থাকোঁ। ক্লাছ শেষ হলে, ক্লাছ নাথাকিলে তাত গৈ তেুনেকৈ বহি থাকোঁ।
অ', আৰু ক্লাছোতো অ, অ, ভাল লাগিছিলে আগতে ন'?
উম,
সেইটো দিন আৰু কেতিয়াও নাহে গম পাইছা?
সেইটোৱে দুই বছৰ মানে কেনেকে গুচি গল গমে নাপালো মানে লাষ্টটো টেইন'লৈকে থাকে ন' তাৰ উম, ক্লাছটো টেইন'লৈকে স্কুলখন পঢ়িব লাগে তাৰপিছত তোমাক কলেজলৈ যোৱা স্কুল আমি যে পেলাই দুবছৰ যে পঢ়িলো কেনেকে গুছি গ'ল গমেই নাপালো।
অ',
এইটো কথা তুমি হয় নহয় কোৱাচোন?
অ', হয় সেইটো কথা হয়।
উম,
আৰু কি ক'ম বুলি ভাবছিলো ৰ'বা, যোনে যোনে মানে হেৰি কলেজত লৈছিলে সেইবিলাকতো হেৰি হৈ আছে মানে ক্লাছ চাছ নহয় যে, ইমান মানে যোনে ইলেভেন টুৱেলভটো কলেজত লৈছে।
অ', সেইকাৰণে ইলেভেন আৰু টুৱেলভটো যে কলেজত ল'ব নালাগ মোৰ মতেটো স্কুলতে ল'ব লাগে।
কিয় ল'ব লাগে জানা মানে ৰেগুলাৰ ক্লাচ বিলাক হয় যে আমাৰ আমাৰ সব ক্লাছ কৰিবই লাগিব কম্পালচৰি হৈ যায়।
কিমান পাছ, অ, অ,
উম,
আমি যেতিয়া স্কুলত আছিলো অ, আৰু প্ৰেক্টিকেল ক্লাছ হৈছিলে। অ', একদম ৰাতিপুৱা আঠ তাত গৰভ আঠ তাত গৰম ওলাইছিলো ন'টাৰ পৰা কাজ কৰিছিলো একদমত। আবেলি ধৰা তিনটা লৈকে যেতিয়া তেতিয়া ত' চাৰেতিনটা লৈকে ফুৰি ছিলো আমি।
সেয়ে সেয়েই চাৰেতিনটা সে কেতিয়াবা চাৰিটা লৈকে মানে যদি প্ৰেকটিকেল ক্লাছ থাকে তেতিয়া চাৰিটাও বাজি যায়, হয় নে নহয় কোৱা?
অ', চাৰিটা বাজি যায়।
উম, কেতিয়াবা মানে ইমান ক্লাছ হৈছিলে ন' আমাক। ক'ব নোৱাৰি মানে আৰু ৰা, আৰু তো এবাৰতো লেজাৰও দিয়া নাছিলে আমাক, হয় নে কোৱা?
সময়তে আমাক এই এক্সট্ৰা ক্লাছটো কৰাই দিছিলে,